দিল গেয়া হেল্ল'
অহ কি কৰিছা?
এনেই বহি আছো। কোৱা?
অহ ভাত পানী খালা?
ভাত পানী খালো।
অহ।
তুমি খালা?
অ খালো খালো।
অ কি বনাইছিলে আজি?
আজি মাছ।
অহ আচাদি খালা আজি।
অ, তোমালোকে?
আমি মাটি দালি আৰু আহ পটল ভাজি,
অঁ
আৰু আৰু কি খাইছিলো।
পাহৰিলে চাগে।
পাহৰিলো পাহৰিলো। পাহাৰ মানে নামটো পাহৰিলো। উম
বাকী ভালেই খবৰ
ভাল ভাল ভাল
আহঁ
মই মানে এ বিজনেছ এটাৰ কথা পাতিব বিচাৰিছিলো মানে তোমাৰ লগত,
অ কি বিজনেচ কৰিবা পিছে?
মই ভাবছিলো গাহৰি বিজনে
অ গাহৰি
অ গাহৰি ফাৰ্ম কৰিব মান পাৰ্নাৰ্বিপ মানে পাৰ্টনাৰশিপত লাগে ন এজন
অঁ অঁ
অ সেতিে মানে পাৰ্টনাৰজন লাগে মানে মানে পইচা ইনভেষ্ট কৰিব পাৰ না তুমি কিবা এনেকুৱা আছা নেকি তোমাৰ মানে ইনভেষ্ট কৰা পইচা
উম আছিল বাৰু,
আহ
মই থৈ দিছিলো তো আছিল মো বাৰু কৈছো
অ তুমি ইনভেষ্ট নকৰা নেকি
হা কৰিব পাৰি
তুমি কিমান মান দিব পাৰিবা
তাকেই এতিয়া কিমান মান দৰকাৰ আহ কিমান মানকে কৰিবা বা এতিয়া
তুমি এনেকা এনেকা হিচাপত লওঁ যাতে মানে তুমি গাহৰি দিলা মই ধৰা মই দানা আনি দিলো
অহ তেনে সমান সমানকে টুৱেণ্টি থাউজেণ্ড হব হ'বনে বেছিয়ে লাগিব।
মিনিমাম এক কৰৰ।
হা
তামানে এ মানে ধৰা এটা গাহৰিত দুই তিনি হাজাৰ টকা লয়তো।
অ তাকে কেইটামান আনিবা পাঁচটা ছয়টা নে বেছি।
সেনেকে পাঁচটা ছয়টা মানে আনিম।
অ ফাৰ্ষ্টতে কমকে আনা তাৰ পিছত বেছিকে যদি প্ৰফিট হয় তেতিয়া বেছিকে আনিব পাৰি।
জেগা আছে নাই তোমালোকৰ তাত
অ জেগোতো আছিল বাৰু
আছিল।
অ মানে ময়ে কৰিছিলো আগতে এতিয়া প্ৰব্লেম হোৱা দেখি কৰা নাই। এইকোন জেগাতে কৰিব পাৰিবা। যদি কৰা আৰু?
তাকৈ আগৰ গাহৰি কেইট কত গ'ল?
আগৰ গাহৰি বিক্ৰী কৰিলো।
অ'
প্ৰব্লেম আছিলতো সেইকাৰণে বিক্ৰী কৰিলো আৰু।
অ এনে প্ৰফিট হৈছে নাই তোমাৰ?
উম হৈছিল।
কিমান মান?
অ' কিমান মান হৈছিল এতিয়া পাহৰি পালো নহয় বহুত দিন হৈ গ'ল।
মানে পাঁচৰ ভিতৰত দুই?
অ তেনেকুৱাই হ'ব অ'
আহ
গাহৰিতো প্ৰফিট হু হ এ ভাল লাভ আছে বাৰু। খালি ডাঙৰ হবলৈ বাকী আৰু।
কি কলা?
কৈছো গাহৰিতো পোৱালি আনিবা চাগে ন?
অ পুহিব কাৰণে তো নিশ্চয় পোৱালি আনিব লাগিব!
অ সেইটয়ে এ ডাঙৰ হবলৈ উম দিন লাগে আৰু।
এক বছৰ?
এক বছৰ নালাগে, দুমাহ-তিনিমাহ মান লাগে নেকি। অ, সেনেকুৱাই লাগে অ
উ উম সেইটয়ে মোৰ মানে গাঁহৰী মানে পো়হা মানুহ মানে নলেজ নাই মোৰ ইমান।
অঁ
তোমাৰতো এতিয়া য মোৰ কইছা আগত আছিল ত তোমাৰ ন মোক নলেজ মানে মোতকে বেছি হ'ব পাৰে।
আহ
উম মানে জাননা শুনা মানুহ হোলে বেছি ভাল আৰু বিজনেছটো অলপ আগবাঢ়িব।
অ অ তাকে এতিয়া আকৌ দানা দিবলৈ লাগিব, তিন টাইম দিব লাগে।
দানা কি খাই ন? পৰলেজি বিস্কুট!
নহয়।
কচু ধৰা, কচু খাই আকৌ কি বুলি কয় দুগুৰি- চুগুৰি আহ এনে কিবা মিলাই দিয়ে আৰু মিলাই দিব পাৰি।
অ অ এনেই ধৰ ধৰক মানে যেনেকা আমি কচু খাৰে আমাৰ ডিঙি-চিঙি খজুৱায়ে। তেওঁওলোকৰ তাৰমানে এই ইমান অসুবিধা নাই!
নাই নাই সিহঁতে কচুৱে খায়তো
অ অ অ নাই এইখিনি জানা খিনি মানে জানিলে মানে আমাৰ কাৰণে ভালতটো।
অ
আমিতো আমাৰ ইমান হেৰি মানে আমি পুহিটো পোৱা নাই বাৰু।
অ
কিয় আমি মানে কচু খালে কি হয় আমাৰ ডিঙি খজোৱায়।
অ কিছুমান কছো খোজাই কিছুমান নোখোজাই। সেইটোৱে কথা আৰু, সিহঁতৰটো সিহঁতৰ সেই সেইটোৱে উম খাদ্য আৰু কচু
হ তাকে সেইকাৰণে মানে গোটেইখিনি জানি লোৱা পিছতহে আমি বিজনেছটো আগবঢ়াম বুলি ভাবিছো আৰু
অঁ অঁ
সেইটো কি ডেইলি গা ধুৱাব লাগিব নেকি?
হা
গাহৰিক ডেইলি গা ধুৱাবতো নালাগে?
নাই নালাগে নোধোৱালেও হয় কেতিয়াবা কেতিয়াবা, সপ্তাহত দুদিন তিনিদিন ভালেই হ'ল আৰু
অ অ
উম
হেতে কি গৰু নিচিনা চৰাব লাগিব নে এনে এতে নিজে ধৰা মানে অ বান্ধি থব লাগিব।
উম বান্ধি থলেও হয়। তাৰপিছত অলপ টাইম এৰিও দিব পাৰি।
অ। দেখোন ডিঙিয়ে নাই যদি কেনেকে বানা তোমালোকে?
তাৰ হেৰিত ডিঙিত বান্ধিব পাৰি নহয়।
নাই এতে গৰু নিচিনাতো এনে ডিঙিয়ে নাই এয়া যেনেকে বান্ধিব পাৰা।
অ তাকে। পাৰে তা ডিঙিত বান্ধি দিব পাৰি, এৰিও দিব পাৰা তেনেকুৱা আৰু
অ সেইটো অ সেইটো হলে নাই তুমি যদি মোৰ মানে নাই তুমি যদি ইনভেষ্ট কৰা মানে এয়া তুমি ধৰা লীড ল'ব লাগিব আৰু গোটেইখিনি গাহৰি।
অ মই অকলেতো নোৱাৰিম ন চাবলৈ অসুবিধাও হৈ যাব পাৰে। কোনোবা সময়ত আৰু
আৰু দুই তিনিজনী মান ছোৱলী মই লেবাৰ লগাই দিব লাগিব আৰু।
অ ল'ৰা ছোৱালী মিলি কৰিব পাৰি তেনেকে
অ সে সেনেকে কিবা মিলাব লাগিব
অ নহ'লেও তুমি আৰু লগৰ এটা কৈছা বা বাৰু
নাই লগৰ নকৰো বুলি ভাবিছো মানে। এনেকে লগৰ নাই বাৰু।
অ'।
উম।
হ'ব বাৰু, তেনে ময়ে অলপ চাই চিতি দিম আৰু তুমিও। চাবা অলপ।
নাই তুমি চালে মানে অ', মানে। তুমি জানা শুনা মানুহতো গাহৰিৰ বিষয়ে। কিয় নজনা মানুহ হাত। দি দিলে গাহৰি গোহৰা হৈ থাকিব আকৌ, বেয়া লাগিব পিছত।
অ', সেইটোয়ে আৰু।
তাকেই ভাবি আছোঁ মানে।
অ'।
আৰু গাহৰিটো।
উম দানা কাটা কৰা মানুহ এটা লগাব লাগিব।
সেইটো বাৰু মই সপ্তাহত এদিন ছুটি পালে মই লগাই দিম বাৰু মানে নিজে কৰি দিম বাৰু এইটো টেনশ্যন নাই বাৰু।
অ'।
হুম। এতিয়া এই ভোকত থাকিব পাৰে নে নাই এনেই?
হে?
গাহৰি ভোকতো থাকিব পাৰে চাগে?
ভোকত টো থাকিব দিয়া নাছিলোঁ বাৰু মই নাছিলো দিন।
এনেই ভোকত ৰাখিব পাৰি নে নাই সেইটোক? উম।
তাৰপিছত এটা ডেৰটা মানত তেনেকাত দিওঁ। আকৌ সন্ধিয়া সাতটা মানত তেনেকে দি দিওঁ। তাৰপিছত নিদিওঁ আও আৰু।
মানে নিজতকৈ সময় তেওঁলোকক দিছিলা তুমি?
অ', এইটো কি নাম আছিল পাহৰিলো গুটিটো।
কি গুটি?
নামটোৱে পাহৰি গৈছোঁ ৰ। এইটো গুটি খুৱালে বোলে অলপ উ এ শকো এ ডাঙৰ হয়। তেনেকে শুনিছোঁ আৰু মই খুৱাই পোৱা নাই বাৰু।
কাৰ গুটি?
এ কিবা নামটো পাহৰিলো ৰবা, মদ নে কি বনাই নহয় এটা গুটি আছে।
অ', এইটো আ এই কিবা লাও পানী বনাই যে গুটিটো যে। বগা বগা তোমাৰ এই এই চিৰা চিৰা গুটি এই চিৰা বুলি আহিছে চুজি গুটিৰ নিচিনা যে।
অ', অ', তেনেকুৱাই সেইটো নামটো পাহৰি গৈছিলো মই।
অ', অ', অ'।
ভাল বোলে।
ভাল নহয় এইটো পেটটো মানে এনে ঠাণ্ডা কৰে আৰু।
অ', অ'। সেইটো
উম।
অ' আমি ট্ৰাই কৰি চাব পাৰিম এইবাৰ চাগে। উম উম।
হা!
কালি মানে ডিচকাচ কৰি ল'ম কৈছো কথা পাতি লম।
অ ডিচকাচটো কৰা বেছি ভাল হ'ব মানে গাহৰিৰ কথাটো। কোনে অ ঠিক আছে দিয়া।